অ, শুনিছানে
অ, শুনিছো কি কৰি আছা?
এয়া, আছিলো এনে চোতালতে ইফাল সিফাল কৰি গৰম যি
তাকে আজি বৰ গৰম
অ,,
ময়ো আছো ইনে
অ, মোৰ সেই ভিতৰলে আজি দিনতো তেনেকে ভিতৰত থকাই নাই পায় বাহিৰে বাহিৰে ঘূৰি ফুৰিছো বতাহ মাৰি মাৰি আছে অকণমান
তাকে মই সেই কিতাপবোৰ জাপি থোৱা আছিলে তাৰাপৰা হেৰি সেই কিতাপ এখন ভাইটিক লাগে মানে
অ',
হেল্ল', তাৰপা সেই ইচ্ছাক উলিয়াই দিব লাগে তাৰপৰা উলিয়াই দিছো যেতিাবোৰ চাইছো তাকে আগৰ কিতাপবোৰ এইবোৰ পঢ়া।
ধেয়া আছে নহয় গম পাইছা নাই বাৰু কিতাপ বোৰ মানে এনেই স্কুলীয়া কিতাপ বুলি কথা কৈছ কিতাপ দিয়া আছে কিন্তু এতিয়া কি কৰিবা পেলাবও নোৱাৰা পেলাো দিব নোৱাৰি। হবলৈও মানে তেনেকে জ এতি হৈছে নিিকন চিকনি পা ধই
এ উপায় নাইকিয় হৈছে মই সেয়া কৰো আ এইটো কি কয়।
কিতাপবোৰ এই যিমান পুৰণি কিতাপ হ'লেও তোমাৰ সময়ত দৰকাৰ হয় গম পাইছানে?
অ', দৰকাৰ হয় তোৰ মানে এতিয়া এ মোৰ দিট আৰু মোক কিবা সৰু অকমানি কিতাপেই হওক ডাঙৰ কিতাপেই হওক কাৰবা শ্ৰদ্ধাঞ্জলি কিতাপ লকে আছে মোৰ ওচতে
অ', এই মোৰো আছে। এ তোমাৰ
কি কৰিব বা উপায় নাই কৈ দিছো পেলাই দিবও নোৱাৰো নয় তাতোতো কিবা কেতিয়াবা মানে দৰকাৰ কালি আহি যাব পাৰে মই সেইকাৰণে পেলাই আনিলো এ পেলাবতো নোৱাৰি কিতাপ কতো পেলাবই নোৱাৰি।
ক ন বাৰ আৰুি ভাল অ' তোমাৰ স্মৃতি গ্ৰন্থ বিলাক তাৰপা আকৌ তোমাৰ এই কিছুমান এতিয়া নামঘৰ বিলাকতো উলিয়াই নহয় কিতাপ মত
আলু চনি বা ই্কুল আলু চনি কলৰ আলোচনী পঢ়ো বাৰু মাজে মাজে। পঢ়ো এতিয়াহে সময় এ্ঞা নিচিনা সৰু গৈছে কিতাপ যেিতাপ পঢ়িবলৈও গম পাইছানে।
আহ', কহে, ময়ো সেই এই কয় সেই কিতাপবোৰ তেনেকে জাপি থৈছো ত নিগ নিপা থবলেও মানে উপায় এনেকে
অ', আকৌ ঘৰকে এনেকে বেছে ডকা ধত উৰিয়ে উৰি হায়
উম',
নষ্ট হোৱা মোক মানে চকুৰ আগতে কিবা নষ্ট হোৱা দেখি বেয়াও লাগে। আৰু তেনেকে মানে হেৰি কিবা কিতাপ। ত পৰাাকে ডাঙৰ তেনেকুৱা একো নাই মানে।
নাই অ',
কমটোছে জিবও নোৱাৰি নহয় মই দিয়া আমাৰ এ ঘৰত খেলিবলৈ আহে নহয় ল'ৰা ছোৱীোৰ সহঁতেত কওঁ বোলো য কিতা চিতাপ পঢ়িবিচোন মোৰ ওচৰতে ব ইমান কিতাপ আছে তেতিয়া অকল মোবাইলকে চাই থাকক কিতাপ এখনতো পঢ়িব পাৰ।
মই এতিয়াও কৰবাত সাধু কিতাপ এটায়া ক'ৰবাত যদি কেনেবাকে এতি বিচাৰওঁতে পা নহয়, কিবা এটা পঢ়িলেহে ভাল লাগে সাধুটো আৰু লাগিলে আগতে পঢ়াই হওক
উম',
কিতাপ মানে কি আৰু এইবোৰ এটা মানে
নিউজ পেপাৰ বত যে কিছুমান যে থাকে যে অ'
তাকে কৈছো কিতাপ মানে যিমানে যিয়ে কিতাপ নহয় শব্দৰ ভাণ্ডাৰ আৰু তুমি কেইবাটাব্দ শিক কিব পাৰিবা আৰু তাৰপা উম' উম', তাকেহে অ কোৱা শুনিছো।
কিতাপ বুলো জ্ঞানৰ ভাণ্ডাৰ আৰু প্ৰতিখন কিতাপতে তুমি জ্ঞান পাবা, প্ৰতিখন শিক্ষা তুমি পাবা মানে, সৰুৱে হওক ডাঙৰে হওক।
কিতাপ পঢ়িলে মানুহ বিলাক উ এতিয়া ন কিছুমান মানুহো দেখোন এ ধৰা আগতে ইমান বেয়া হয়। কয় নহক কিছুমান গাঁৱত থাকে নহয় এই আগতে বহুত দৈস্য আছিলে। কিন্তু কিতাপবোৰ মানে সেয়াই আৰু কিতাপ পঢ়িলে অকমান বুজা বুজিও হয়। বা লিখিব মেলিবও পাৰে ন। আগতে দেখোন কিছুমানে চহিয়ে কৰিব নাজানে। হেল্ল। ' উম।
অ হয় আৰু তোমাৰ এনেকুৱা হয়। কিতাপ এখন পঢ়িলে সেই কিতাপ খনৰ পৰা তুমি সমালোচনা কৰিব পাৰা কিতাপখননত কি কি ভাল আছে কি বেয়া আছে। কিতাপ খনৰ পৰা কি দিশ লব পৰা হয় আমাৰ বা সেইখন কিতাপৰ পৰা আমি কি দিশ কিনি আমি ল'ব নোৱাৰো। মানে এখন কিতাপ হ'ল বুলিয়ে যে মানুহক মানে বেয়া দিশতটোও তাক দেখাব, সেইটো মানে সমালোচনা নিজে লাগিব। যে বেয়াতটো কোনটো, ভালতো কোনটো, বিশ্লেষণ কৰিব লাগিব কিতাপখন পঢ়িলে। আমাৰ সেই চিন্ত ধাৰাটোক মানে এ বিশ্লেষণৰ চিন্ত ধাৰা খিনিক সলনি কৰে।
তাকে। আৰু কিতাপ পঢ়িলে অন্য কথা যিবোৰ মানে শব্দ ভাণ্ডাৰ ধৰা এতিয়া কিতাপ এখন শব্দ বান্ধাৰে হয়। তাৰ পৰা তুমি কিছুমান শব্দ মানে নতুনকে গম, মানে নতুনকে শিকাৰ পিছত আকৌ তোমাৰ এটা নতুন বাক্য লয় নতুন বাক্য এটা লিখিবও পাৰিবা তুমি, জানিবও পাৰিবা। মানে নতুন এটা, সেইবোৰ এতিয়া একদম ধুনীয়াকে লিখি। অহ'।
তোমাৰ মানে সেইটো নিজৰ মানে কল্পনা, কল-হা? সেইটোৱে নিজৰ কল্পনা শক্তিটোক আৰু অকণ মানে আগলে নিব পাৰি মানে। কল্পনা কৰা আৰু, মানুহে এটাই কিমান কল্পনা কৰে।
হয়, হয়। এই ৰচনা প্ৰতিযোগিতাবিলাকত এতিয়া তোমাৰ কিছুমান শব্দ এনেকুৱা এটা মানে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে, তোমাৰ মানে লিখকে নম্বৰ নিদিয়াকে থাকিব নোৱাৰে মানে। কিছুমান শব্দ চাবাচোন, ৰচনা প্ৰতিযোগিতা আজি প্ৰায় নহয়ে চাগে, আগতে আমাৰ স্কুলত ৰচনা প্ৰতিযোগীতা হয়। আকৌ তোমাৰ নামঘৰত কিবা পাতিলে ৰচনা প্ৰতিযোগিতা হয়।
সেইটোৱে।
সেয়েহে, গঠন আৰু লিখা শৈলীবিলাক বেলেগ হৈ যায় তোমাৰ।
বেলেগ হৈ যায়। অ'।
উম।
তই এতিয়া মানে দ্ৰুতগতিত চলি আছ নহয় কি মানে, আধ--হেৰি ডিজিটেল যুগতো দ্ৰুতগতিত আগবাঢ়িছে নহয়। তোমাৰ কালি বা আজি বা আৰু দুবছৰৰ আগৰখিনি চোৱা আৰু পিছৰখিনি চোৱা তুমি। বা আৰু দুবছৰত কি হ'ব, সেইটো তুমি চিন্তা কৰাচোন, সেই ফালৰ পৰা তুমি মানে সেই কিতাপ-পত্ৰ
কমি আহিছে। অ'। সেইটো হয়।
কিতাপ এখনে তোমাক যিটো জ্ঞান দিব, সেই জ্ঞান
হয়, হয় বাৰু। তুমি কিতাপখন পঢ়িলে তোমাৰ একো লোকচান নহয়। কিন্তু এটা মোবাইলৰ পৰা তুমি বহুত লোকচান, তোমাৰ চকুৰতো-চকুৰতো কথা আছেই, তোমাৰ মূৰৰ কষ্ট হয় লগত ম-মোবাইলৰ যিটো ৰেডিএছ'ন, আমাৰ স্বাস্থ্যৰ কাৰণে অতি বেয়া, আমাৰ হাৰ্ট কৰেহি। হয় নাই বাৰু, কিন্তু কিতাপ এখন জানো তোমাক এটেক কৰিব। তুমি একেৰাহে পঢ়ি থাকিব নালাগে। লাগে, অকনমান চালা, চাই উঠি বেলেগ বেলেগ আকৌ বিষয় পঢ়িলা।
উম।
একোফালৰ পৰা তোমাৰ এটেক নকৰে।
উম, আৰু কিতাপ পঢ়াটো ছাত্ৰ উম, কিতাপ পঢ়াতো ছাত্ৰ-ছাত্ৰীবিলাকৰ মানে এটা অভ্যাসেই। এতিয়া দিনত হওক, তোমাৰ এতিয়া ৰাতিপুৱা শুই উঠে কেতি কিতাপখনৰ ওচৰলৈ যাব লাগে। চোৱা, আমিবোৰ এতিয়া কিতাপ পঢ়ি কি মানে আমিবোৰ আজৰি, আজৰি হ'লো এতিয়া। ধৰা, কিন্তু কিছুমান ল'ৰা-ছোৱালী এতিয়া, সৰু সৰু ল'ৰা-ছোৱালীবিলাক ধৰা, ৰাতিপুৱা শুই উঠি কিতাপে, সৰস্বতী আৰু কিতাপ আকৌ সন তোমাৰ পঢ়ি-মেলি আকৌ স্কুললে গৈয়ো কিতাপেই। আকৌ তোমাৰ সন্ধিয়ালৈকে ভৰি-হাত ধুই ডাইৰেক্ট কিতাপে। কিতাপে মানে সংগী আৰু এতিয়া বন্ধু
মই, মই এটা কথা ক'ব বিচাৰোঁ, জানানে মই এটা কথা ক'ব বিচাৰিছোঁ কি জানা, মানে তুমি এ লগ এনেই মানে আমাৰ মানে লগ, মানুহে মানুহ এজনক লগ হিচাপে বিচৰাতকে মই বন্ধু বা বান্ধৱী বুলি কৈছো, এনেইতো লগতো লাগেই, মানুহক মানুহ লাগিবই। এ বন্ধু হিচাপে মানে বন্ধু হিচাপে, এখন কিতাপক যদি বন্ধু কৰা বা এখন ডায়েৰী, ডায়ৰীক যদি তুমি বন্ধু কৰা, তোমাৰ মনৰ সকলো কথা ডায়েৰীখনত লিখি যোৱা, সি মানে তোমাক একো এটা নিদিয়ে, এটেক নকৰে তোমাক, আক্ৰমণ নকৰে, কিতাপখনে তোমাক আক্ৰমণ নকৰে। কিতাপখনে আগবাঢ়ি যাবলে আৰু শক্তি দিব। তোমাৰ মনত আৰু জোৰ দিব। কিন্তু এজন মানে ভাল বন্ধুও কেতিয়াবা তোমাৰ লগত মানে মানে অন্যায় কৰি দিব। তোমাৰ দুৰ্বলতা ক খিনি তেওঁ গম পাই যাব গম পাইছে নহয় সেইকাৰণে মানুহ কিতাপ এখনত বন্ধু হিচাপে ল'ব লাগে মানে
সেইটোয়ে এতিয়া কিতাপখনকে আমি বন্ধু হিচাপে ক'ব পাৰো মানে কিয় ক'ব পাৰো কোনো তোমাৰ বিশ্বাসঘাতকতা নকৰে কিতাপখনৰ পৰা দুটা কথা জনাও হ'ল তোমাৰ পঢ়ি পেলাই তাৰ মাজত সোমা মানে সোমাই যোৱা নিচিনাই হয় ন কিতাপ খনৰ মাজত এতিয়া তুমি পঢ়ি গৈ থাকিবা তুমি কিতাপখনৰ ভিতৰলৈ সোমাই সোমাই গৈ থাকিবা গভীৰৰ পৰা গভীৰতা লয় একদম মানে তোমাৰ যিমানে তুমি পঢ়ি গৈ থাকিবা সিমানে কিতাপ খ মানে পঢ়ি মানে এদাই নোহোৱালৈকে তোমাৰ এ কি আছিলে ইয়াৰ পিছত কি হব কি হব তেনেকুৱা এটা মানে হৈ থাকে মনত
উম, সেইবাৰ আৰু ছাত্ৰ ছাত্ৰী গোটেই কিতাপ পঢ়িবলৈ ছাত্ৰ ছাত্ৰী বুলি চবে পঢ়িব পাৰে বুঢ়া পৰা ধুই মানে বোৱাৰীৰ পৰা ধৰা
ল'ৰান ছোৱালীয়ে কিতাপ পঢ়াত গুৰু গুৰুত্ব দিব লাগে অভিভাৱকেও তেওঁলোকৰ কিতাপ মানে তুমি ভিতৰৰ কিতাপ পঢ়াৰ লগতে বাহিৰৰ কিতাপ পঢ়ি সলেও মানে মানে অভিভোৱকে অমাৰ গুৰুত্ব দিব লাগে বা এখন দুখন আনি দিবও লাগে কিতাপ
উম, আৰু সেইবোৰ এতিয়া যিমান কিতাপ পঢ়া তুমি তোমাৰ ব্যক্তিগত ধৰা শৈক্ষিক সফলতা হ'ব পাৰে বা শিক্ষাৰ ফলৰ পৰা তোমাৰ নিজৰ সফলতা তুমি বেলেগক জ্ঞান লৈ যাব নে তোমাৰ পৰা শিকিব পাৰিব কিন্তু কাহি পেলাই জানো কোনোবাই লব পাৰিব শিক্ষাটো
হেল্ল' হেল্ল'
হেল্ল'
অ, হেল্ল'। শুনিছানে? হেল্ল'? হেল্ল'?